অ'
কি খবৰ?
একদম বঢ়িয়া। তোমাৰ?
তোমাৰ ছাউণ্ডটো একেবাৰে অহা নাই চোন।
শুনিছেনে নাই?
একে মোবাইলটো ওচৰত লৈ নৰ্মেলি
মোবাইলটো ওচৰতে লোৱা আছে। এক মিনিট ৰবা লাইনত এ থাকা এক ছেকেণ্ড। চাউণ্ডটো বঢ়াই লৈছো। এতিয়া শুনিছানে নাই?
অ এতিয়া অলপ অলপ শুনিছোঁ বাৰু।
অ। কি কৰিছা? ভাত পানি খালা নে নাই?
অ খালোঁ খালোঁ খালোঁ।
অ মই বোলো কি! খবৰ খাতি ঠিকে থাকে চলি আছো আৰু। তোমাৰ?
হে নকবা বৰ কষ্টত চলি আছোঁ বুজিছা।
কিয়?
হে?
কিয়?
এই ৰেংক হ ৰেংক পোষ্ট কৰিব পৰা নাই।
অ টাইম পোৱা নাই ন?
হা?
টাইম পোৱা নাই চাগে?
হয় হয় দিয়া। একে তোমাৰ চাউণ্ডটো বহুত কম আহিছে অ'।
তোমাৰটো বহুত কম আহিছে মই মানে জোৰ জবজ শুনি থকাৰ নিচিনা হৈছে।
আচ্ছা মোৰ একে মানে শুনাটো একে জটিল হৈ গৈছে।
উ কিবা এটা কাৰণত হৈছে বুজিছা, নেটৱৰ্ক প্ৰব্লেম চাগে।
নাই তুমি যেনেকে যে মানুহে যে কথা পাতে ন, একে কাণ খনৰ ওচৰত লগাই পেলাই কথা পাতা তেতিয়া মানে শুনাটো ভালকে শুনিবা, অ কোৱা
মই কানৰ ভিতৰত সুমিয়াই ল'ব লগীয়া হৈছে, বুজিছানে?
অ আচ্ছা আচ্ছা, এনেই তোমাৰ হেৰি খৱৰ কেনেকুৱা?
অ ভাল ভাল। তোমাৰ?
না নাই নাই নাই তোমাৰ ৱাইফৰ খবৰ কেনেকুৱা?
নাই মই বিয়া পতা নাইতো।
অ হয় নেকি, সেইদিনাখন মাজতে শুনিছিলোঁ।
নাই নাই পাতা নাই সেইটো বেলেগৰ কিবা শুনিলা চাগে।
আচ্ছা আচ্ছা আচ্ছা এনে দেউতা মা
তাতে আছে তোমালোকৰ
আমাৰ নাই।
খোল গৈ
আমাৰ এই ৰাতি ফুৰিব গৈছে এভাগ।
অ আমাৰ শুলে। অ আচ্ছা আচ্ছা। বাকী এতিয়া কি কৰি আছা তুমি?
মই এইটো ইণ্টাৰভিউ কাৰণে অলপ ট্ৰেইনিং চেইনিং কৰি আছোঁ।
অ অ ঠিকে আছে ঠিকে আছে দৌৰিছা মানে।
অ মই ইণ্ডিয়ান এয়াৰ ফোজলো যামতো।
কত জাবা? অ আতথা। ভাল ভাবিছা ভাল ভাবিছা।
তুমি বস্তুটো ভাল, কি কৰিছা?
এই কি বুলি কয় ৰাতিপুৱা উঠিয়েই বোলো
উম।
দৌৰোঁ, দৌৰি কৰি পেলাই বোলো আহোঁ।
অ।
আহি পেলাই যে যোনটো টোপনি এতিয়া ভাঙি পেলাই দৌৰিছিলোঁ।
উম।
সেইটো টোপনি আকৌ মাৰি দিওঁ।
অ, এ বঢ়িয়া।
অ দুপৰীয়া বাৰটামানত উঠো।
উম।
উঠি পেলাই আকৌ একেবাৰে এইটো চোৱা বাৰটা বজাত টাইমটো চ্বৰ্ট হৈ যায় হয় নাই।
উম থ-
মই কি কৰোঁ ভাত খাওঁ।
উম।
ভাত খাই পেলাই আকৌ ৰাতিপুৱা মৰ্ণিং জল্দি উঠিবলৈ ৰাতি দুপৰীয়া কৰি দিওঁ।
ভালে কৰা ভালে কৰা ভালে কৰিছা এইটো কিন্তু পঢ়া শুনা নাই কৰা তুমি অকল দৌৰি আছা যে বহুত ভাল, ঠিকেই।
না পঢ়া শুনাতো এতিয়া সেইটোতো তুমি জানাই ন মোৰ সমান পঢ়া-শুনা মানুহ ক'ত আছে নো।
উম গম পাইছো গম পাইছো। ঠিকে আছে ঠিকে আছে হে কৰিব লাগে দৌৰি থাকিব লাগে। গোটেই তেজপুৰখন এপাক দৈ দৈ আহিছা নে চাগে?
তেজপুৰখন মানে কি হয় মই ৰাতিপুৱা যদি ওলাই যাওঁ
উম।
সাতটাত গ'লে মানে ধৰ সাতটা পঞ্চল্লিছ মানত আহি ঘৰ পাওঁহি। মানে তোমাৰ তেজপুৰ খন এপাক দৌৰি দিওঁ আও।
অ বঢ়িয়া টাইমিংটো বঢ়িয়া হৈছে কিন্তু তোমাৰ।
টাইমি টাইমিং পুৰা টানি থোৱা আছে।
বঢ়িয়া বঢ়িয়া।
অ।
এনেকা হ মই এয়া ৰবা সৰু সোৱাকে কিবা কিবি অকমান কৰি আছো আৰু কিনো কৰিম।
যেনে
যেনে মানে মই এতিয়া তোমাৰ লবৰ বিজনেচ এটা কৰি আছো। ডিস্ক' ল'বৰ ডিস্ক' ল'বৰ।
অঁ, আচ্ছা আচ্ছা।
উম, সেইটোত মানে এতিয়া তোমাৰ অ, এই মই মাজতে মানে কি ক'বা আৰু মাজতে বহুত পপুলাৰ হৈ গ'লো মানে। দুটা হাতী এডাল লবৰ দি বান্ধি থৈ দলো যে।
অঁ।
সেইকাৰণে।
আচ্ছা আচ্ছা।
মোৰ ল'বৰ পেপাৰটো বঢ়িয়া বুজিছা মোৰ জিৰ' ইনভেষ্টমেণ্ট প্ৰফিট বহুত।
আচ্ছা আচ্ছা এইেইটো বাৰু ভাল কথা দেই মই শুনি ভাল লাগিল বাৰু। হেৰি এইটো কি বুলি কয় মোৰ
কাম কৰা মানুহো বহুত।
কিবা লোৱা।
আছে দহ বাৰটামান আছে মানে মই একদম সিহঁতক দমহা দিওঁ মানে তোমাৰ কেনেকা জানা? পোন্ধৰ বিশ হাজাৰ কে মাহে দৰমহা।
অ, ধুনীয়া।
বেলেগ মোৰ মানে কামটো বেছি একোই না জিঅ' ইনভেষ্টমেণ্ট যেতিয়া কামটো সিহঁতৰ এটাই। ৰাতিপুৱাই ঘৰ পৰা ওলাই যাব লাগে ধৰ তোমাৰ আঠ ঘণ্টা ডিউটি। আঠ ঘণ্টাত যিমান যিমান ঘণ্টা বুটতলিব পাৰে ৰাস্তাই পদূলি উৰি থকা তোমাৰ লগবৰ
আচ্ছা।
সেইটো কাৰণে মই আনি মেনুফেকসাৰিং কৰি
উম, এইটো ভালেই কৰিছা ভালেই কৰিছ নাই? নাই ময়ো তাকে এতিয়া অলপ নতুন বিজনেজ এটাৰ কথা মাথা মাৰিছোঁ।
অ।
সেইটো এতিয়া তাকেই অকল খটুৱাই আছোঁ।
বঢ়িয়া বঢ়িয়া।
ত মানে তোমাৰ হেৰি বেচিম বুলি হাঁ
তুমি এনে কি কৰিম বুলি ভাবিছা?
মই
উম।
এই তোমাৰ এইটোতে কৰে ন লোহাৰ প্লাষ্টিক বটল।
অ, অ।
অ, তাৰ মানে সেইটো ডাইৰেক্ট মানে কট্ৰেক্টৰ লওঁ জানাই।
অঁ, বঢ়িয়া বঢ়িয়া।
যিহেতু ৰাস্তা পথবিলাকো চাফা হ'ব,
অ ভাল ভাবিছা কিন্তু স্বচ্ছ ভাৰত অভিযান কৰিম বুলি ভাবিছা যে বহুত ভাল ভাবিছাঁ।
আৰু নিজৰ তাতো ধৰ পইচা আহিব ধৰ কথাটো কৈছো।
নিশ্চয় নিশ্চয়। পিছে হেৰি কি কয় তোমাৰ হলদা বিজনেছটো কেনেকুৱা চলিছে?
সেইটোত সেইটোতো আমাৰ ঘৰৰ হেৰি ন। সটো য'তটো মানে আমাৰ ঘৰত হেৰি দেখা সেইটোটো, কয় ন দেউতাহঁতৰ দিনক পৰা চলি আহা। অ বংশগত গাঁ মানে সেইটো এইবোৰ নোৱাৰি। সেইটো এতিয়া আমাক খুৰিয়ে লাগি আছে এতিয়া মানে চব ভাগে ভাগে দিছোঁ ন।
কি বনোৱা কথা আছিলে যে নবনোৱা হ'ল নেকি?
অ সেইটো সেইটো হেৰি চম্ভালি আছে আমাৰ বৰতাক দিছোঁ চম্ভালিব।
হম!
বৰ্তাক দিছো সেইটো চম্ভালিব।
অ আচ্ছা আচ্ছা আচ্ছা অল অসমত চাগে তোমালোকে হেৰি কৰা ন। অল অসমত চাগে তোমালোকেই দিয়া।
নাই নাই অল অসম নহয় পৰ হ'লো তোমাৰ চাইনাতো এতিয়া চাকি তাকি লাগিলে মই দি থৈ আহোঁ গৈ।
আচ্ছা। তোমাৰ ফ্লাইট কত থাকে?
এতিয়া মানে মোৰ চাকি ইমানেই ভাইৰেল হৈছে তাত তাত মম নজ্বলাই চাগে। চাকি জলাবলগীয়া হৈ গৈছে।
আচ্ছা আচ্ছা বঢ়িয়া বঢ়িয়া উন্নতি কৰিছা যে ভাল লাগিছে। শুনি লগৰ এটা এনেকে উন্নতি কৰিলে ভাল লাগে দিয়াচোন।
কি কব এতিয়া গাড়ী বিজনেছটো মই মানুহ এটা বিচাৰি ফুৰিছিলোঁ।
অ আছে নহয় তোমাৰ লগৰ এটা আছিলে তাক দি দিব পাৰিলা হয় সি গাড়ীৰ বিজনেছত ভালেই।
নাই টা এল কেক দিছো বাৰু।
উম।
এলগে দিছোঁ এল গে।
অ এল কে এল কে সেইটো গম পাইছো এল কে ভাল আছিলে।
অ সি কৰি আছে গাড়ীখনত। এটাহে এইটো ভিডিঅ'টো মানে এটা মানে বস্তু এটা অলপ ট্ৰাই কৰি আছো সেইটোহে মানে আগবঢ়োৱা নাই বুজিছা।
কি বা?
এতিয়া মানে মই চাৰে এঘাৰটা মান ৰাখিছোঁ।
উম চাৰে এঘাৰটা।
চাৰে এঘাৰটা।
চাগে বওনা ন।
এটা বাওনা ত ত চাৰে এঘাৰটা মানে ৰাখিছোঁ।
উম।
তাক সে তাক বেছি কষ্টৰ কামত দিয়া নাই। একবাৰ চিমেণ্টৰ পাছত দাঙিলেই হ'ল সি। বাৰটা চিমেণ্টৰ বস্তা‌ দাঙিলে বাকীখিনি ক
তাৰ সমান হয় ন স্বাস্থ্যও দুয়টা সমান হৈ যায় স্বাস্থ্য
সেইটো কাৰণে তাক ইমান ইমান কষ্ট দিয়া নাই বাকীতটো বাৰুতে বাকী হা বাকীকেইটা এতিয়া নহয় বাকীকেইটা পলথিন। মম সি সি মানে কি কয় সি মানে বৰ কষ্ট কৰিব বিচাৰে।
অ।
মই তাক ইমান কষ্ট দিব নোৱাৰা কাৰণে
নিদিবা নিদিবা। বাওনা মানুহ ইমান কষ্ট দিয় এইটো বেয়া কথা চিমেণ্টৰ বস্তাটো ডোঙা ঠিক আছে বাৰ তাতকৈ বেছি দাঙিব দিদাৰ হব না।
তাকেতো এতিয়া মই সেইটো কাম কৰি পেলাই সিহঁতক মানে সবাৰ বস্তুবিলাক দাঙি পেলাই এটা জেগাৰ পৰা সেইটো জেগাত থলেই হয়।
অ তোমাৰ শিষ্য চাগে গোটেইখিনি ন তুমিতো শিকাই চাই চাগে সিহঁতক দাঙিব।
বা তুমি জানা দেখোন মই আগতে শলিতা বিজনেছ কৰিছিলো।
জানো জানো জানো কবই নালাগে তুমি তোমাৰ ইভাটেচটো চাইছো দেখিছো মই তুমি হাতী দুটা কোচত লৈ থকা।
অ ভাবা তুমি মই গোটেই হাতী মেৰিয়াই বান্ধি দিছোঁ শলিতা দি।
গম পাইছো দেখিছো মই হেৰিটো মানে তোমাৰ এডভাৰটাইজমেণ্টটো।
অলভৰটোত মোৰ শলিতাইটো ইউজ কৰিছিলে ন।
বঢ়িয়া বঢ়িয়া তোমাৰ লগত আচলতে এইটো বংশগত ন সেইকাৰণে।
সেইটো মোৰ আজু ককাৰ দিনৰ পৰা চলি আছে।
হয় আজু ককা মানে তাতকৈও পোৰনা নেকি ঠিক নাই।
উম সেইটো বাওটো অঁ কাৰণ ব্ৰিটিছ যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পোনী যেতিয়া সোমাইছিলে
উম।
তেতিয়া মানে, শলিতাটো বন্ধ কৰিব, দিছিলেতো।
উম!
দেউতাই মানে, আমাৰ, আমাৰ যোনজন দেউতা- দেউতা, তেওঁৰ দেউতা জন।
উম!
শলিতা দি মানে, বান্ধি পেলাই মানে, তেওঁক খূতাত বান্ধি থৈছিলে।
অ'! সেইকাৰণে চাগে, উম! সেইকাৰণে, সেই, সেইটোৱে ক'লো, মানে, সেইকাৰণে চাগে, ব্ৰিটিছৰ লগত মানে, আমাৰ হেৰিটো নাইকিয়া হৈ গ'ল। ব্ৰিটিছৰ শাসনটো নাইকিয়া হৈ গ'ল, আমাৰ। তোমালোকৰ সেই, শলিতা বেপাৰটো কাৰনে, চাগে।
সেইটো আৰু যোনডাল পিটন দিছে, শলিতা দি। এই, ব্ৰিটিছ আহাৰ আগতে, ভাবিবলগীয়া হৈছে।
আগতে যে, যোনবিলাক ব্ৰিটিছে ইউজ কৰি আছিলে, শলিতা বিলাক, ফাচি- চাচি দিবৰ কাৰণে, কিবা কিবি কৰিব কাৰণে। সেইবিলাকো চাগে, তোমালোকৰ হেৰিপাই ন'?
এতিয়া, আমি পৰাই নিয়ে বাৰু। আমি, শলিতা মানে, শলিতা দি হাতী বান্ধা ৰছী প্ৰস্তুত কৰিব লাগিব, সিমানে।
অ'! এই, জানোঁ, জানোঁ। আঁ পিছে, এই, কি কয় তোমাৰ, লগু লগুণ, লগুণ বিলাক বনোৱা, নে নাই? আজিকালি, শলিতা হেৰিয়লৈকে।
নাই, নাই। সেইটো কাম, এৰি দিলোঁ মানে। সেইটো, কাম এৰা এটা কাৰণ, আছে। আজিকালি মানে, মানুহবিলাকে ইমান ট্ৰেণ্ডটো ফ'ল' নকৰে।
আচ্ছা, আচ্ছা, আচ্ছা।
সেইটো কাৰণে, মানে চৰদতে শেষ কৰি থৈ আহিলোঁ, সেইটো বস্তুটো। এতিয়া, ট্ৰেণ্ডিঙৰতে যাব লাগিবতো।
তেওঁ আজিকালি এতিয়া এই, এতিয়া নতুন ট্ৰেণ্ড এটা চলি আছে। ন' তোমাৰ? কি কয়? ৰ'বা, পাইছিলোঁ। পাহৰি থাকিলোঁ নহয়, তোমাৰ। কি আছিলে?
ৰাজেন্দ্ৰ নাথ টেগৰক চিনি পোৱা।
কাক-কাক।
ৰাজেন্দ্ৰ নাথ টেগৰ।
নামটো শুনিছিলোঁ, ক'ৰবাত অ'!
অ'! তেখেত, বহুত ডাঙৰ মানুহ আছিলে।
হয়!
তাৰপিছত, কুতুবউদ্দিন আইবক চিনি পোৱা? কুতুবউদ্দিন আইবক।
আইবক! মই নাম কেইটাহে, শুনিছিলোঁ। পাহৰি গ'লোঁ মানে। মই, অলপ ব্যস্ততা থাকে, ন'! মোৰ এইটোত।
হ'ব, হ'ব, একো নাই। কুতুবউদ্দিন আইবকে কটো কুটুবমিনাৰটো বনাইছিলে।
অ'।
কুতুবমিনাৰটো বনাওঁতে, প্ৰথম চাকি গছ আমাৰ পৰাই লৈ দিছে।
অ', আচ্ছা।
আৰু তেতিয়াই দিনৰ পৰা
অ', মানে প্ৰথম ষ্টাৰ্টিংটো তোমালোকৰ কুটুমত, এই কুটুবমিনাৰ পৰা ষ্টাৰ্টিং হৈছে।
কুটুব মিনাৰ পৰা ষ্টাৰ্টিং হৈছে।
সেইকাৰণে সিমানটোৰ ইমানটোত কুটুব মিনাৰটো যিমান পপুলাৰ, তোমালোকৰ সিমান পপুলাৰ।
উম, দেখা নাই, চাইজ কেইটা। শলিতা শলি উম, শলিতা চাইজকেইটা কি ধুনীয়াকৈ কাটি কুটি ধুনীয়াকে থওঁ।
তাকেতো ভালেই কৰিছা-ভালে কৰিছা, একো নাই এইবিলাক উন্নত হ'ব লাগে, কিন্তু তোমালোকৰ মানে শলিতা বিজনেছটোৰ কাৰণে কিন্তু তোমালোকৰ শলিতাৰ ব্যৱসায়টো কিন্তু বহুত পপুলাৰ দেই, বহুতৰ মুখত শুনিছো- বহুতৰ মুখত শুনিছো।
অ', কি বুলি শুনিছা, এইছ পি নহয় জানো।
উম, বা কৈছাহেনে।
এল এইচ পি।
উম।
সেইটো ব
ফুল ফৰ্মটো কৈ দিবা নেকি এল এছ পি, এল এছ পি ফুল ফৰ্মটো কৈ দিবা।
অ', সেইটো মানে আৰু এলটোতো জানাই, এইচ মানে সেইটোৱে। পি মানে পুটোল
উম, জানো- জানো, গম পাইছোঁ মই।
হয়, এতিয়া মানে ব্ৰেণ্ডটো মানেটো ব্ৰেণ্ড নহয় বুজিছা, সেইটো মানে অ- অ'ৰা হয় অ'ৰা।
অ'ৰা মানে বা বুইছানে, আকৌ অ'ৰাটোৰ লগত আকৌ এলটো লগাই দিলেও হৈ যায়।
সেইটো হয় বাৰু, হেৰি সেইটো কি বুলি কয় বাকী
আছো এয়া ৰ'বা তোমাৰ। মই মানে তোমাৰ মোৰ ডিস্কো ল'বৰ অকমান ওলাই আহিছিলোঁ।
অ'।
মই মানে এই ৰাতি বেলি মানে দোকান হোটেল বিলাকৰ চাইডে- চাইডে ঘূৰি পেলাই অকণমান বুটালি ফুৰোঁ কাৰণ জানাই ন তাতে হোটেলৰ পৰাই চলে বেছিভাগ।
আচ্ছা।
এতিয়া আকৌ ক'ৰবাত
মই আপোনাৰ কাম এটা মানে লেঠা এটা লাগিলো।
কিহৰ লেথা লাগি গ'ল আকৌ।
ইঞ্জিনটো ইঞ্জিন লাইট জ্বলি গ'ল।